অহ কি খবৰ?
অ আছো দিয়া ভালেই তোমাৰ? হেল্ল' শুনা পাইছা নে শুনা পাইছা অ অ আছো এই ঘৰত, অ ঘৰতে আছো ৰবা।
অ খালো খালো ৰাতিপুৱা অলপ দেৰি হল উঠতে এ এ আৰু শনিবাৰ বুলি দেৰিকে উঠিলো। উঠিলো সোনকাল, বেছি দেৰি হোৱা নাই ছিক্স থাৰ্টি মানত উঠিলো আৰু।
অ মই অলপমান দেৰিকে উঠিছো কি‌?
কি খালা ৰাতিপুৱা?
ৰাতিপুৱা তোমাৰ এয়া অলপমান কিবা চাহ আৰু এ ভুজিয়া চুজিয়া এনেকে খালো। লাইকে খাইছো বেছি খাব ইচ্ছা যোৱা নাই গৰম লাগিছে ন।। অলপ লাহেকে খাম আৰু কিবা এটা বনাই কেনে ৰুটি চুটি।
অহ
বহুত পৰিছে
গৰম বহুত, এ বহুত গৰম গৰমতে আৰু গাত গছৰ তল চল বিচাৰি থাকো মানে কাৰেণ্টটো কোত কাটি থাকে নহয় এইপিনে আকৌ।
অ অ আমাৰ গাঁওতো বহুত কাঠ কাটি থাকে বিচনীখন লৈ বিছি থাকোতেই যায়। মানে ইমান গৰম আৰু অকমান ভাল হৈছে কেঁচা ঘৰৰ কাৰণে, অকমান ভাল হৈছে আৰু গৈ থাকিলে খোলে ভাল লাগে। উম
আম চাম খালা নে নাই, আমাৰ বহুত ঢেৰ আম লাগিছে এইবাৰ গছত।
অ আম চাম খাইছো ৰবা। আমাৰ ঘৰৰ গছ কেইজোপা কাটিছে এতিয়া, যি ওচৰৰ পাজৰৰ মানুহ কাৰোবাৰ আছে যদি আনি পেলাই, এনেকে খাইছো আৰু আম চাম। নেচাৰেল বিলাক ভাল ন।
আমাৰ আমাৰ আমাৰ আম আম লাগিছে আৰু জামো বহুত আৰু ঢেৰ পৰি যায় মানুহ নাই খোৱা কিমান খাম আৰু আমটো এইবাৰ বহুত পৰি গ'ল মানে, এনেকুৱা আমাৰ এনে আছেই গোত গোটেই ফল মূলবোৰ লেতেকুৰ এইবোৰ আম, কঁঠাল। কঁঠালতটো বিলালো বহুত কেঘৰত।
অ ভালেই কৰিছা দিয়া। নিজেও খাইছা লোককো দিছা, উম।
তাকে আৰু খেতি চেতি কেনেকুৱা এইবাৰ?
খেতি চেতি এবাৰ, ভালেই বাৰু ইমান হেৰিও নহয় কিন্তু বৰষুণটো কম হৈছে যে।
অ বৰষুণ কম।
সেইকাৰণে ইমানো হেৰি হোৱা নাই, আছে চলি আছে।
উম উম উম।
পথাৰৰ বস্তু বিলাক হেৰি হৈছে। অলপমান ৰুৱোতে ৰুৱতে ভাল হৈ গৈছে আৰু চব্জি তবজিও। কৰা খেতি বিলাকো ভাল হৈছে শাক চাক বিলাকো লহপহকে বাঢ়িছে পানীলাও বিলাক দিছো নহয় ওচৰতে জেং এখন দি পেলাই পানীলাও বহুত লাগিছে এইবাৰ একেবাৰে পানীলাও পানীলাও খাইছো এইবাৰ অঁ পুখুৰীটোত মাছ আছে পিছফালৰ পুখুৰীটোত মাছ সৰু সৰু মাছ সৰু সৰু মাছ অঁ পানীলাও মাছ এইবিলাক এতিয়া আমাৰ এই শাক চব্জি এইখিনি কিনিব লগা এতিয়া হোৱা নাই বাৰু ঘৰতে আছে দালি চালি সেইবিলাকৰ দামো বেছি যে সেইবিলাক খায়ে অলপমান মানে হেৰি হয় আৰু
অঁ ঘৰত মাছ থাকিলে ভাল আৰু কিনি নানিলেও হয়। মাছৰো দাম নহয় বজাৰত।
অঁ অঁ বজাৰত মাছৰ দাম আৰু আজিকালি এ তোমাৰ লোকেল মাছ ক'ত পাবা নোৱাৰো চব ইউৰিয়া মাৰি পেলাই তোমাৰ মাছ কেইটাটো হেৰি কৰি থৈ দিয়ে শকত কৰি থৈ দিয়ে ন সেইবিলাক খালে আৰু বেমাৰ হয় মানুহ বিলাকে এইবিলাক জানিব লাগে। ঘৰতে নিজেই পুখুৰীত মাছ আচেই খালে ভাল হয় ন।
অঁ ভাল বজাৰৰো শাক চব্জিও সেই একেই চব একেই দিয়া।
একেই একেই ডুপ্লিকেট আৰু এইয়া যে হেৰি তোমাৰ হাঁহ কেইটা কণী পাৰিছে সেইকেইটাও মানে কামত আহিছে আৰু কনি চনি পাৰিছে গকো নিকিনাকে এনেকে
অঁ আমাৰো আমাৰো আছে বাৰু মুৰ্গী মুৰ্গী চুৰ্গী লোকেল কণী এইবোৰ খাই কিনিব নালাগে খাওঁ কিনিলে বহুত দাম নহয় বেচিবও পাৰো মই মই মাজত মাজতে এ লোকেল মুৰ্গী এনেকুৱা কনীৰ বেচিলো কেইটামান হাঁহৰ কণী
অঁ
সেইকেইটা থাকিলে কিন্তু ভাল বেচিব ভাল পইচা পায় বহুত
অঁ ভালে কৰিছা ন লোকেল মুৰ্গী কণী পোৱাই নাযায় তোমাৰ যে সেইখিনি আছে ভালেই হৈছে দিয়া আৰু ছাগলী তাগলী শুনিছা নে নাই
ছাগলী আছে এজনী আকৌ এজনী আকৌ ঢুকালে বেমাৰ হয় সেইয়াই আৰু এ এতিয়া এজনী আছে আৰু গাভীনি হৈছে
উম পোৱালি হব জন্ম হব আৰু উম
মই মানে ঢুকালে ধেই বহুত কেইটা ছাগলী ঢুকালে
অতে হে হয় এতিয়া হব আৰু পোৱালি কেতিয়াবা দুটা তিনিটা এনকা হয় অ আৰু মতা পোৱালি হলে বুঢ়া হৈ পেলাই বিক্ৰী কৰিলে বহুত পইচা পায়
বহুত পইচা পায় উম তোমাৰ আছে নাই ছাগলী এইবোৰ ছাগলী মুৰ্গী
এ তোমাৰ হেৰি হাঁহহে আছে আৰু মুৰ্গী চুৰ্গী নাই পোহা। ছাগলী বিলাকো ই মানে এইয়া সামৰা মানুহ কম আমাৰ এওঁ মানে পথাৰ যায় কেতিয়াবা। ছাগলীজনী আকৌ এৰাল দি থলে আকৌ ক'বাত কিবা খালে মাৰি দিব নহয়। এইবিলাক সেই কাৰণে নোপোহো অঁ গৰু এজনী আছে বাৰু গাখীৰ দি থাকে সদায় ভালেই। দমৰা এটা পোৱালিও আছে সেনেকেই আৰু থাকে আৰু দিয়া। গাঁৱৰ জীৱনৰ আৰু কি কবা আৰু। আৰু হেৰি পচলা চলাও খাব লাগিব আজি ভাবিছো দু
অ পচলা আমিও পচলাৰে আমি আৰু এ আমাৰ এওঁ ক'লে পচলাৰে মাংস খাব বোলে। সে আৰু ঘৰৰে এটা মুৰ্গী মাৰিব কিন্তু আৰু মোক ঘৰৰ মাৰিব বুলি কৈছিলে, মই কলো নালাগে। ঘৰৰ কিনি অনা যদি আনা আৰু ব্ৰইলাৰকে আনা বুলি ক'লো।
উ পথাৰত গৈছিলা নে ইমান ৰ'দ ন?
অ পথাৰত আমাৰো এই লগাইছো মানুহ লগাইছো এনে চাব যাব লাগে আৰু, এই খানা চানা দিব লাগে গৈ। এইবোৰ থাকেই কাম ন এনে বাৰু নিজ জেতু কৰিব নোৱাৰো মানুহ লগাইছো।
অ ভালেই দিয়া। এওঁ চাব যায় তোমাৰ মানুহটোৱে চাব যায় মানে?
মানুহতো যায়, মইও যাব লগা হয়, এও কেতিয়াবা বেলেগ কামত বিজি হৈ থাকিলে সময় যাব লাগে সেনেকুৱা আৰু বস্তুবোৰ মিলি জুলি কৰো আৰু।
আহ অ ঠিকে আছে দিয়া মই আৰু এতিয়া হেৰি কৰিছো, নোৱাৰো যে বাবু জন্ম হোৱাৰ পিছৰ পৰাই মইও এনেকে মানুহ লগাই দিছো, লৰা ৰোৱা মানুহ এনেকে মানে ছো দিন দিয়াকে এনেকে কৰি পেলাই, হাজিৰা লগাই দিছো মানুহ আও। আহা তনিকে সেইখিনি সময়ৰ ভিতৰত কাম কৰিব পাৰে আৰু ভালকে।
অ সেইবোৰ চাব যাব তু আপনাৰ তোমাৰ মানুহটোৱে যাই নেকি চাব?
যায় এওঁ আকৌ খেতি পথাৰ যায় নহয় চাবলে, খেতি কৰে। খেতি বাতি কৰেটো আহ ধান চান লোৱা মন আছে এই বিলাক কৰাৰ।
উম উম।
আৰু এইয়া ঈশ্বৰৰ জংখল খনত হেৰি মাৰিছে এই কিবা কিবি ৰুইছে কৰিছে আলু চালু খেতি কৰিছে, তাৰপিছত কৰিছে কৰি থাকে কাম বিলাক উম
অহ। আমাৰতটো এই আলু ঢেৰ হৈছিলে আলু। জানুৱাৰী মাহৰ এ, উঠালোঁ আলুবোৰ। এই আলু এতিয়াও আছে। এইকেইদিন নালাগে আৰু আলু খায়ে আছোঁ।
অ! ভালেই হৈছে দিয়া, তোমালোকৰ তাতে হেৰি বান্দৰ চান্দৰ নাই ন'?
বান্দৰ ইমান নাই বাৰু।
অ'! আমাৰ এইটো চাইডে বান্দৰ আছে নহয়। আলু বিলাক একেবাৰ চব খায় নিয়ে।
তাৰ মানে, এনে হেৰিও হয় এই কল গছৰ বাগানে বান্দৰ নাই কাৰণে খালে আৰু কল চল লাগিলে। বেচিব লৈ বেচিব
কল চল লাগিলে ভাল। অ'! অ'! ভালেই চোন আৰু ন? উম! ঠিকে আছে দিয়া, নিকিনাকে এইবিলাক চলিব পাৰিলে বহুত ভাল ন'?
অ'! আজি দুপৰীয়া কি পচলা খাবা নে কি?
অ'! আজি তাকে ভাবিছোঁ! পচলা আৰু সৰু মাছ কেইটামান এনেকে বনাম। আৰু কিবা এটা ভাজি আৰু ভাত কেৰেলা লাগিছে। কেইটামান ছিঙি আনি পেলাই
অ'! ভাতকেৰেলা আমাৰো, ভাতকেৰেলা চিঙিছে ৰাতিপুৱা। মইয়ো সেয়াকে ভাজিম চাগে। তাকে আৰু পচলা মাংসই বনাম নেকি।
অ'! তাকেই আৰু মানে, এশৰাহি, এশৰাহি ওলাই ন? সদা
অ'! ওলাই, ওলাই। আমাৰ চবজি খিনি আমাৰো সেনেকুৱাই ভাত কেৰেলাটো লাগে আৰু এনেকে এ, ৰঙালাও আছে। সেনেকে, কিবা কিবি চবজি লাগে লাগিছে। কমকে হ'লেও খাব পাৰো আৰু। ইমান আনিব নালাগে বজাৰৰ পৰা। বোলে বজাৰ যাব পৰা নাই কিবা কিবি থাকে আৰু ঘৰৰে ছিঙি খাব পাৰোঁ আৰু শাক চাকো থাকে।
অ'! ভালেই দিয়া। অ'! বাকী ৰঙালাও আগ খাইছা নে নাই?
ৰঙালাওৰ আগ আজিতো খাম বুলি কৈ আছিলোঁ। কিন্তু, মোৰ মানে, এতিয়া আৰু ক'ত সময় হ'ব। এতিয়া আৰু মোৰ ভাতে বনাব লাগিব। মই এতিয়া আৰু অলপ দূৰত বাৰীতে যাবও মন নাই। আগ চিঙাই নহ'ব এতিয়া। সেই কাৰণে, কালি চাব কালি। অ'! কালি চাগে ছিঙি ৰাতিপুৱাই এওঁকে কম। আগ আনিব চিঙি, তেতিয়া বনাম। কঠালৰ গুটি আছে মানে।
কঠাল গুটি খুদি অ'! ধুনীয়া একদম। কঠালৰ গুটি খুদি কঠাল গুটি কেইটা থেতেলি পেলাই দিবা। তাতে, নহৰু, ধুনীয়া একেবাৰে।
উম!
খাবা আৰু সৰিয়হ দি বনালেও ভাল লাগে খায়।
অ'! সৰিয়হ বনালেও ভাল লাগে। উম!
উম! ভালেই হৈছে দিয়া। এয়া, কি ক' সৰিয়হৰ খলি চলি কৰিছা নেকি এইবাৰ, সৰিয়হৰ?
সৰিয়হৰ এইবাৰ নাই কৰা, এইবাৰ নাই কৰা। এইবাৰ কৰা নহ'ল আৰু।
অ'!
টো নিজে ইমান কৰিব নোৱাৰোঁ। মানুহ নাপালো মানে মানুহ মানে, সেনেকে এবাৰ মাটি খিনি পৰিয়ে থা থাকিলে সেনেকে।
অ'! মাটিখিনি এনেই পৰি থাকিলে। হয় দিয়া!
তোমালোকৰ কি কৰিছিলা নেকি?
আমাৰ মানে, সেয়া মৰাপাতৰ খেতি কৰিছিলোঁ অলপমান, সৰিয়হতো ইমান কৰা নাই। মৰা পাটৰ অকমান ভাল হৈছে আৰু। আৰু কেইদিনমান হ'লে খাব লাগিব। আনিবব লাগিব মৰা পাতৰ হেৰিটো, পানী তিয়াই পেলাই সেবিলাক ৰছী বন এইবিলাক বহুত হেৰি ভাল এইটোও এটা বি।
অ মৰাপাট সেহতৰ বিজনেচটো ভাল।
উম মানে কাম গুনে কৰিম। ভাল পাই নহয় সি আৰু একো মৰণ নাই। ঠিক আছে দিয়া বাৰু ৰাখিছোঁ অ ৰাখিছো দিয়া অ।